হেল্ল'?
হেল্ল'? অ', শুনা পাই আছো।
হ তোমাৰ
বৰ্তমান ঘৰতে
খবৰ খাটি কেনেকুৱা?
খবৰ খাতি বিশেষ ভাল নহয় বতৰটো বেয়া। তাকে কাম এটাত ওলাই যাব লাগিছিলে এয়া সুবিধা পোৱা নাই বতৰটোৰ কাৰণে।
পোৱা আমাৰ এইফালেও বেয়া, বতৰ আমাৰ এইফালেও বেয়া, ৰাতিপুৱা ৰদ যোৰকে দিছে। দুপৰীয়া সময়ত বৰষুন এজাক দিলে বহুত মানে ডাঙৰ বৰষুন ৰাস্তাত পানী জমা হৈ গৈছে।
হয় ইয়টো তেনেকে প্ৰায় বতৰ তো ৰদ দিলে বা, কী বতৰটো এনেকাই।
অ
বতৰো এনেকুৱা হলে অসুবিধা হয় যথেষ্ট খিনি। কিন্তু উপায়ো নাই এতিয়া বাৰিষা কালত এনেকুৱাই হ'ব আৰু বতৰ।
বাৰিষা- বাৰিষা বতৰ এতিয়াতো খেতি পথাৰ কৰিবৰ কাৰণে বা ব ঠিকে আছে
হয় সেইটো সেইটো ফালৰ পৰা চাবলৈ গ'লে উপযোগী বাৰু কিন্তু এতিয়া কাম বনত ওলাই যাবলৈ মেলিবলৈ কাৰণে অ অকণমান দিগদাৰ হয় আৰু।
হয় এ পাৰ্ট টাইম জব বা কিবা কিবি কৰো বুলি ক'বলে ইয়াত বিভিন্ন ধৰণৰ অসুবিধা আহি পৰে বতৰত কাৰণে
অহ। অহা যোৱা কৰিবৰ কাৰণে যাতায়তি ব্যৱস্থাটোত বহুতখিনি অসুবিধা আহে।
অ এতিয়া তুমি খেতি পথাৰৰ লগত জড়িত নেকি?
মই পুৰা প্ৰত্যক্ষভাৱে জড়িত নহয় কিন্তু অলপ সহায় কৰি দিওঁ আৰু ঘৰৰ মানুহক যিমানটো পাৰোঁ।
হয় অ এইটো আজিকালিতো খেতি মানে বহুত সোনকালে কয় ধৰ বহুত উন্নত মানৰ সঁজুলি ব্যৱহাৰ কৰি খেতি সোনকালে সামৰি দিয়ে কাৰণ মানে এতিয়া মানুহে যদি অকল খেতিতে ল খেতিৰ ওপৰতে নিৰ্ভৰশীল হ'ব নোৱাৰে মানে বৰ্তমান সময়ত
অ হয় সেইটো কাৰণে নতুন নতুন প্ৰযুক্তি বিলাক আহিছে। মানুহৰ বহুত বহুত খিনি মানে সুবিধা হয় নতুন প্ৰযুক্তি বিলাকৰ কাৰণে, আগতে কাম কৰোঁতে মানে যিমানটো কষ্ট হয় এতিয়া সেই কষ্টটো বহুত কমি আহি দিলে আগতে মানুহ খিনিয়ে মানে কি ক আগৰ মানুহ হয়
আগৰ মানুখিনি আমাৰ খেতি কৰোতে গৰু গৰু ব্যৱহাৰ কৰে পথাৰ চহাবলে হাল বাব
কিন্তু এতিয়া তাৰ পৰিৱৰ্তন বৰ্তমান তাৰ পিছত পাৱাৰ টিলাৰ আহিলে এতিয়া ট্ৰেক্টৰ আহিলে মানুহৰ সেই
হয়
কামৰ ৰ মানে যোনটো সময় আগতে লাগিছিলে সেই সময়টো এতিয়া কমি গ'ল লগতে কষ্টটোও কমি গ'ল গল।
হয়।
এই নতুন প্ৰযুক্তি নিয়ে বহুত ঠাই কৰিলে আমাৰ খেটি পথাৰত থলুৱা জীৱনত।
মানে খেতি পথাৰত মানে উন্নত মানৰ সঁজুলি ব্যৱহাৰ কৰাৰ উপয়োজন যদি উন্নত মানৰ বীজ ব্যৱহাৰ কৰা হয় তেনেকুৱা যদি বজ বীজ ব্যৱহাৰ কৰি উৎপাদনত যদি কিবা এটা উৎপাদন বাঢ়ে তেতিয়া কৃষকসকলৰ। কিবা এটা নহয় কিবা এটা সহায় হ'ব ন।
হয়, হয়। তেতিয়া মানে নতুন তেনেকুৱা যদি আধুনিক বীজ আহে যোনটো বীজ মানে মানে কীট প্ৰদৰ্শ পৰাও সুৰক্ষিত হৈ থাকিব লগতে সোনকালে আহিব। ডাঙৰ হ'ব আৰু আমাৰ আমাৰ মাটিটোৰ বাবে মানে যোনটো উপযুক্ত যু সেইটো হাৰ তেতিয়া
উম।
সিমান পৰিমাণৰ ধনো কাজমাটিৰ পৰা। সম্বন্ধেও ভাল হ'ব। মানুহবিলাকৰ স্বাস্থ্য পাতিও ভালকে থাকিব বেমাৰ আজাৰৰ পৰা। বা উ পুষ্টি খিনি বেছিকে পাব শৰীৰত।
নতুন প্ৰজন্ম খিনি বাৰু কৃষি কৰ্মৰ লগত জড়িত হ'ব বিচাৰে নাই বাৰু তুমি কি ভাবা?
নাই নতুন প্ৰজন্ম খিনি মই যিমান দূৰ ভাবো নতুন প্ৰজন্ম খিনিয়ে কৃষি কৰ্মৰ পৰা আঁতৰত থাকিবলৈ বিচাৰে। এইটো মানে এইটো যদি আমি চাবলৈ যাওঁ এইটো এটা ইয়াৰ ধনাত্মক দিশো আছে, ঋণাত্মক দিশো আছে। এতিয়া আমাৰ প্ৰজন্মৰ ল'ৰা-ছোৱালী খিনি বা যুৱক যুৱতী খিনি তেওঁলোক মানে কৃষি কৰ্মৰ লগত ইমানকে জড়িত হবলৈ নিবিচাৰে। কাৰণতো কৃষিৰ লগত বহুত সময় লাগে। এতিয়া আমি যদি চাবলৈ যাওঁ এতিয়া গাঁৱলীয়া মানুহ মানুহখিনি প্ৰায় তিনিমাহ ধৰি কৃষি-কামৰ লগতে পুৰাকৰাকে জৰিত হৈ থাকিব। তেওঁলোকে মানে এটা কামতে ইমানকে ইনভল্ভ হৈ ইমানকে জড়িত হৈ মানে সময় দিবলৈ নিবিচাৰে লগত। কৃষি কামত যথেষ্ট কষ্টও হয়। তেওঁলোক ইমানকে নিবিচাৰে সেইটো।
তাৰ পৰিৱৰ্তে সহজলভ্য যদি কিবা কাম থাকে সেইখিনিলে যাবলৈ মানে বেছিকে বিচাৰে।
হয়, মানে কৃষি কৰ্মৰ ওপৰত সম্পূৰ্ণৰূপে এজন মানুহ আত্মসমৰ্পন হব পাৰেনে?
পাৰেতো, ধুনীয়াকে পাৰে। যদি আমি বিজ্ঞানসন্মত প্ৰযুক্তিবিলাক ব্যৱহাৰ কৰোঁ। এতিয়া বিজ্ঞানসন্মত, এতিয়া আমি যদি চাওঁ আমাৰ নিচেই কাষৰ ৰাজ্য নহলেও অলপ দূৰৰ হলেও পাঞ্জাৱৰ পাঞ্জাৱ ৰাজ্যখনৰ বিষ
পাঞ্জাব ৰাজ্য বহুত মানুহ, বহুত। আ তেওঁলোকৰ ও যোনখিনি বয়সস্থ মানুহ সেইসকল বোলে নহয়। পাঞ্জাৱৰ, হাৰিয়ানাৰ তাৰ যুৱক-যুৱতী বিলাকো কৃষি-কৰ্মৰ লগত জড়িত হোৱা আমি দেখো।
উ।
আৰু তেওঁলোক লাভান্বিতও হয়, সেই পৰিমাণে।
নাই।
আৰু আমি কৃষি বুলি ক'লে অকল ধান খেতিৰ কথা কলেই নহব। কৃষি সি মানে বহুত খেতি-পথাৰ থাকিব পাৰে।
হয়।
মই তেনেকেই ভাবো এজন মানুহ মানে সম্পূৰ্ণকে কৃষিৰ লগত জড়িত হৈও স্বাৱলম্বী হ'ব। পাৰে
উম।
যদি তেওঁলোকে মানে ভাল ভাল ধৰণে ভাল বিজ্ঞান সন্মত ভাৱে মানে কাম কাজ বিলাক কৰে। খেতি-বাতিবোৰ কৰে তেতিয়া।
যদি মানে ধৰা চৰকাৰে যদি অলপ সহায় কৰে কৃষি কৰ্মৰ লগত মানে নতুন প্ৰজন্মটোক জড়িত কৰিব কাৰণ তেতিয়া মানে নতুন প্ৰজন্মই এটা নিবনুৱা সমস্যা
হ'ব। হয়, এইটো- এইটো হ'ব। যদি চৰকাৰখনে আমাক উম পৰ্যাপ্ত পৰিমণৰ বস্তু দিয়ে পৰ্যপ্ত পৰিমাণৰ বীজ দিয়ে, চৰকাৰে যদি আমাক আগতীয়াকৈ বতৰ বিজ্ঞানে যদি আমাক কয় যে এইটো এইটো বতৰ এইটো খেতিৰ বাবে উপযোগী। এতিয়া এইটো খেতি ক কৰা সেই হয়, সেই প্ৰয়োজনীয় অনুসৰি যদি আমাক বীজবোৰ দিয়ে, আমি সেই বীজ কৰোঁ লগতে এতিয়া আমাক চৰকাৰ খিনিয়ে চৰকাৰখনে বিভিন্ন আঁচনি উলিয়াইছে ইয়াৰ সম্বন্ধে বা আৰু টেক্টৰ চেক্টৰ লোন লৈ পেলাই আমাৰ যুৱক-যুৱতীবিলাকক দিয়ে কৃষি কৰিবৰ কাৰণে, এককালীন সাহায্যও প্ৰদান কৰে। কৰিছে। যথেষ্ট পৰিমণে নাই কৰা যদিও, যিমান পাৰে কৰিছে। আৰু এইখিনি যদি কৰি যায়, নিবনুৱা সমস্যা বহুত দূৰ হব। কাৰণ আমাৰ অসমৰ মাটিখিনি সমতল ভূমি। এইখিনি খেতি মাটিৰ বাবে যথেষ্ট উপযোগী ভূমি। ইয়াত কাৰণ উম, এটা প- এটা সময়ত যোনটো সময়ত খেতি-বাতিক ধৰা, এতিয়া ধান খেতিৰ কথা যদি আমি কওঁ ধান খেতিক যোনটো সময়ত বৰষুণৰ প্ৰয়োজন হয়, সেই সময়তে বৰষুণ আহে। যেতিয়া অলপ ৰ'দৰ প্ৰয়োজন হয়, তেতিয়া ৰ'দ আহে। যিহেতু এইখিনি এটা উপযুক
গতিকে ইয়াত এজন যুৱক ধুনীয়াকে খেতিৰ মাটিৰ লগত জড়িত হৈ স্বাৱলম্বী হব পাৰে।
উম। নাই, বৰ্তমান সময়ত আমাৰ অসময়- অ'- অসমক কৃষকসকলে তেনেকুৱা ধৰণৰ সুবিধাসমূহৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে নি বাৰু?
অলপ হৈছে চাগে। যদি আমি বেলেগ ৰাজ্যবিলাকলৈ চাওঁ, এতিয়া মই তুলনা কৰা পাঞ্জাৱ ৰাজ্যখনলৈ চা তেওঁলোকৰ তুলনাতটো আমি বহুত পিছ পৰিয়ে আছোঁ। আমি অৰ্থনৈতিকভাৱেও তেওঁলোকতকে পিছ পৰি আছোঁ। আমাৰ অসমৰ নিবনুৱা হাৰো বেছি। গতিকে আমাৰ মানুহখিনি সেই খেতি-বাতিৰ লগত জড়িত নোহোৱাত চৰকাৰখনেও কি উম পৰো প্ৰত্যক্ষ ভাৱে নহলেও পৰোক্ষ ভাৱে হলেও চৰকাৰখনন জগৰীয়া হবও পাৰে বা জড়িত হ'ব।
যদি তেওঁলোকে আমাক পৰ্যাপ্ত আঁচনিসমূহ প্ৰদান কৰা নাই
হয়, মানে বৰ্তমানৰ চৰকাৰখনে য যদি প্ৰত্যেকজন কৃষককে উপযুক্ত মানে বস্তু বীজ উম- উপযুক্ত বীজ বা উপযুক্ত সাৰ প্ৰয়োগ কৰে, প্ৰধান কৰে তেতিয়া অসমৰ কৃষকে মানে আগুৱাই যাবলৈ সক্ষম হ'ব ন?
অ' হয় - হয়, এতিয়া এতিয়া যদি আমি আমাৰ নিজৰ কথাটোকে চাওঁ, আমি এতিয়া উম- বৰ্তমান সময়তটো বিশেষ তেনেকে আমাৰ একো
কৰ্মব্যৱস্থা নাই, আমাৰ কামৰ এটা বিশেষ উৎস নাই, আমি এইটো কাম কৰি আমি জীৱন-যাপন কৰিম বুলি গতিকে তেনেস্থলত কিন্তু তাৰ পৰিৱৰ্তে আমাৰ মাটি আছে। আমি যদি উপযুক্ত ব্যবছ ব্যৱস্থাপনা পাওঁ, বস্তু পাতি পাওঁ। আমি যদি খেতিত আমাৰ নিজক মনোনিৱেশ কৰো, তেন্তে আমাৰ আমি লাভান্বিত হম। মেৰ ব্যৱস্থাটোৰ পৰা।
হয়। তোমাৰ সতে কথা পাতি ভাল লাগিলে। মই আকৌ পিছত তোমাক যোগাযোগ কৰিম। মানে বিশেষভাৱে কথা থা পাতিম তোমাৰ লগত।
ঠিক আছে বাৰু। সে সম সন্দে আমি পিছত আলোচনা কৰিম, ধন্যবাদ।
ঠিক আছে, ধন্যবাদ।